হেল্ল'।
হয় হয়, শুনিছানে!
অ', শুনিছোঁ বন্ধু। কি খবৰ?
অ', ভালে দিয়া মোৰ বন্ধু, তোমাৰ।
মইয়ো আছোঁ আছোঁ।
অ', কি কৰি আছা পিছে।
মই তোমাৰ এই আছোঁ ৰ'বা, অলপ। ঘৰতে, এই আজি মেডিকেল গৈছিলোঁ ৰ'বা, অলপ। হাতত অলপমান দুখ পালোঁ।
হয়।
মেডিকেলৰ পৰা আহিলোঁ, যাই পেলাই। এতিয়া অ', ভাল পাইছোঁ, অলপমান ছাল গৈছিল মানে। মলম চলম দিলে, লগালোঁ এতিয়া টেবলেট দিব টেবলেট খাই আছো। উম্।
অ', হয়। ভালকে তাতে আৰু যতন ল'বা আৰু, যাতে অ', বেয়াকৈ আৰু যাতে আঘাত। প্ৰাপ্ত নোহোৱা আৰু বা সেই যিখিনিত হ'ল, সেইখিনি যাতে আৰু ভালকৈ যাতে আৰু শুকাই, বা ইনফেকচন নহয় যাতে। এ আৰু সেই জেগাখিনি।
অ', গুৰুত্ব দি আছোঁ, গুৰুত্ব দি আছোঁ, তোমাৰ। বেণ্ডেজ, মানে তোমাৰ পৰা একদম বেণ্ডেজ আৰু প্লাষ্টাৰ মাৰি পেলাই। পথাইছে। ডক্টৰে।
হয়, হয়, ইয়াৰ কাৰণ। তুমি চোৱা, আমাৰ স্বাস্থ্যটো যিহেতু আমাৰ নিজৰ বা আমাৰ দেহতো যিহেতু আমাৰ নিজৰ, কাৰণ আমি স্বাস্থ্য টো যদি আমাৰ ভালে নাথাকে, আমি কাম বোৰ কৰি ভাল নাপাম, বা পঢ়াৰ ক্ষেত্ৰত আমি পঢ়ি ভাল নাপাম। বা আমি জীৱনটো যদি আৰু ভালদৰে চলাই নিব লাগে। তেতিয়া হ'লে আৰু আমাৰ স্বাস্থ্যটো ভালে থকাটো আৰু খুবেই জৰুৰী। তেতিয়াহে আৰু আমি জীৱনটো ভালদৰে আগুৱাই যাবলৈ আৰু সক্ষম হ'ম। যদিহে, এই আমাৰ স্বাস্থ্যটো ভাল ভালে থাকে বা আমাৰ বেয়াৰ দিশে স্বাস্থ্যটো ঢাল নাখায়।
হয়। সেইটো হয় বাৰু, কথাটো। এতিয়া মইতো বাৰু, পুৰা পৰিষ্কাৰ-পৰিচ্ছন্নতা পুৰা একদম মানিয়ে চলোঁ বাৰু। গাওঁ ধুওঁ সদায়, তোমাৰ দাঁত ঘহু বা তোমাৰ ক'ব গ'লেতো দুবাৰকে দাঁত ঘহু মই, পুৰা একদম চাফাকে হেৰি চৰি কৰোঁ, বা পাইখানা চাইখানা যোৱাৰ পিছতো হাত মানে ধোৱে, দুইবাৰ দুইবাৰ তিনিবাৰ ভালকে চাবোন এদি ধুও। তোমাৰ সেইকাৰণে, ইমান দিনে ভা হয় হয়।
কাৰণ, আমাৰ যেতিয়া ধৰি লোৱা, নখ তো আমাৰ বহুত ল'ৰা ছোৱালীয়ে আমাৰ দীঘল কৰে বৰ্তমান সময়ত। আৰু তাত থকা আমাৰ মলিবোৰ জমা হৈ থাকে আৰু আমাৰ মলিবোৰ সেই নখৰ ভিত ভিতৰত আৰু জমা হৈ থাকে, আৰু সেই যেতিয়া জমা হৈ থাকে আমিতো বিশেষকৈ আৰু সুষম আহাৰ বা আমি ভাত টোতো আমি আৰু হাতেৰে খাওঁ বিশেষকৈ আমি যিহেতু অ অসমৰ লোক বা আমি গাঁৱলীয়া লোক আমি বিশেষকৈ ভাত টো হাতেৰে খাওঁ বা বিভিন্ন ধৰণৰ বস্তু বোৰ গতিকে সেই ভাত টো খোৱাৰ লগে লগে আমাৰ নখৰ ভিতৰত থকা যিটো মলি, সেই মলিটো আমাৰ যে তিয়া পেটৰ ভিতৰলৈ সোমাই যাব, তেতিয়া আমাৰ নানান ধৰণৰ আমাৰ বেক্টেৰিয়া বা বেমাৰে আমাৰ দেহত দেখা দিব গতিকে যি আমি যি হাত খনন যেতিয়া ভালদৰে ধুম বা নখটো যেতিয়া আমি চুটিকৈ ৰাক ৰাখিম বা চুটিকৈ কাটিম তেতিয়া আমাৰ নিশ্চয় আৰু বহু কম পৰিমানে হলেও আমি চা বেমাৰৰ পৰা আৰু হাত সাৰিব অ হাত সাৰি থাকিব পাৰিম আৰু বিশেষকৈ। গতিকে আমি যদি বৰ্তমান চাবলৈ যাওঁ আমাৰ বহু আমাৰ লোকৰ বৰ্তমান সময়ত স্বাস্থ্য অৱনতি হোৱা আমি দেখিবলৈ পাইছো বা আমাৰ বৰ্তমান তুমি ৰাচ তাৰ ঘাতৰ পিনে তুমি ওলাই গ'লে দেখিবাই যে বহু সৰা সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি আমাৰ ডেকা লৰা বন্ধু সকলেওঁ যিবিলাক আমাৰ মাদক দ্ৰব্য সেৱন কৰি কৰাটোৰ ঐত্যাধিক ধৰণে হবলৈ ধৰিছে। সেয়া হওক গুটকাই হওক বা আমাৰ চিগাৰেট বা সুৰা পান আদি। সেইবোৰৰ আমাৰ বৰ্তমান সময়ত আৰু অত্যাধিক ধৰণে মানুহ বিলাকে সেৱন কৰিব ধৰিছে আৰু। যাৰ ফলত আমাৰ শৰীৰটো বেয়াৰ দিশে ঢাল খাইছে বা বিভিন্ন ধৰণৰ বেমাৰ বা আমাৰ কেন্সাৰ আদি তীয় বেমাৰীয়ে আমাৰ দেহত আৰু গা কৰি উঠিছে। গতিকে আমি এইবোৰৰ পৰা আৰু বিৰত থকাটোৱে ভাল, কাৰণ যিহেতু যিহেতু আমাৰ নিজ নিজৰ বা আমাৰ নিজৰ দেহটো কেনেকৈ আৰু ভালদৰে ৰাখিব পাৰো সেইটোৰ প্ৰতিহে মি আমি আৰু গুৰুত্ব দিয়াটো উচিত। তুমি কি কোৱা বন্ধু?
হয় বন্ধু তুমি কথাটো বাৰু উচিত কৈছা। কিন্তু মই ভাবোঁ যে আজি কালি চাবা কিছুমানে বাৰু আছে এনেকুৱা মানুহ যোনে তোমাৰ ধৰি লোৱা ৰাস্ স্তাই বাতে তোমাৰ এই এইবোৰ অপ-পদাৰ্থবোৰৰ মানে তোমাক খায় বা তোমাৰ গ্ৰহণ কৰে মদ পান খুৰা পানেই হওক বা তোমাৰ চিগাৰেট আদিয়ে হওক বা গুটখা পৰ্যন্তই হওক, এইবোৰ বস্তু খায় খাইলৈ পেলাই সিহঁতে ৰাস্তা পৰ্যন্তও লেতেৰা কৰে, সেই সেইটো কথাটো ইমান এটা ভাল নহয়, কিন্তু যিহেতু মানে এইবিলাক বস্তু প্ৰতক্ত বেয়া বস্তু, কব গ'লে এইবোৰৰ পৰাই তোমাৰ বেয়া বেমাৰ কিছুমান ধৰি লওক যেনেকৈ কেঞ্চাৰেই হওক বা তোমাৰ কেঞ্চাৰৰ পৰা হ'ব লগীয়া বেলেগ বেলেগ ধৰণৰ বেমাৰ ব্লাড কেঞ্চাৰ, লাং কেঞ্চাৰ ইত্যাদি ইত্যাদি বেমাৰবোৰ তোমাৰ সঘনাই হ'ব পাৰে। এইবোৰ যিমান কমাই খাব পাৰে সিমানে ভাল। কিন্তু তুমি এটা বস্তু বিশ্বাস তই লক্ষ্য কৰিছানে বন্ধু? যে আজি কালি যে কিছুমান খাদ্যৰ ফলত ঘৰুৱা খাদ্ খাদ্য বা তোমাৰ যিবোৰ বাহিৰা খাদ্য আছে বাহিৰা খাদ্যৰ ফলতো তোমাৰ বিভিন্ন ধৰণৰ বেমাৰ ইত্যাদি ইত্যাদি হোৱা দেখা ধৰিছে, যেনেকৈ ধৰি লোৱা তোমাৰ চুগাৰ হৈ গ'ল, চুগাৰ বেমাৰটো তোমাৰ চুগাৰ বেমাৰটোতো তোমাৰ এইবোৰ বেয়া বস্তু হেৰি কৰিলেতো ইমান এটা হেৰি নহয়। কিন্তু তথাপিতো কিন্তু বহুত মানুহে এনে এনেকুৱা মানুহ পাইছো, ডেকা ল'ৰাবোৰো পাইছো। চুগাৰ হৈছে, চকুৰ পোহৰ গৈছে। এইবোৰ যোৱা কাৰণটো আমি ক'ব গ'লে এইবোৰ বেয়া বস্তুৰ ওপৰতে আমি ক'ব পাৰোঁ।
হয় হয় নিশ্চয় তুমি একেবাৰে সঠিক কথাই কৈছা, ঠিক কথাই কৈছা কাৰণ আমি যেতিয়া ধৰি লোৱা মোবাইল ফোনটো আমি বা আমি যে এতিয়া ধৰি লোৱা এটা বস্তুৱে আমি অত্যাধিক ধৰণে আমি চাই থাকিম বা সেইটো বস্তুৰ প্ৰতি আমি যেতিয়া বেছিকৈ চাবলৈ ধৰিম তেতিয়া আমাৰ চকুৰ দৃষ্টিটো আমাৰ লাহে লাহে আমাৰ নোহোৱা হ'বলৈ ধৰিব। লগতে তুমি কোৱাৰ দৰে আমাৰ বহু আমাৰ লকে আ আমাৰ বাহিৰা বস্তু বা আমাৰ যিবিলাক আৰু ফাষ্ট ফুড জাতীয় খাদ্য আমাৰ লগবোৰে নিজৰ মুখৰ জুতিৰ কাৰণে আৰু খাই আৰু সেইবোৰ খোৱাৰ ফলত আমাৰ পেটৰ পেটৰ লগতে আমাৰ নানান ধৰণৰ বেমাৰী আৰু আমাৰ গাত গা কৰি উঠে। লগতে আমি এইটোও মন কৰিব লগা কথা যে আমাৰ যিটো আমাৰ টোপনি খতি সেই টোপনি খতি হোৱাৰ ফলতো আমাৰ স্বাস্থ্যৰ অৱনতি হ'বলৈ ধৰে, কাৰণ তুমি চোৱা আমি যেতিয়া মোবাইলটো বা আমাৰ সামাজিক মাধ্যমটো চাই আমি বা ৰাতিটো পোহৰ কৰি দিম বা আমি টোপনিটো ভালদৰে নামাৰিম তেতিয়া আমি আ টোপনি খতিটো হৈ থাকিলে আমি কামবোৰ কৰি ভাল নাপাম বা কামবোৰ কৰি থাকিলে টোপনি টোপনি ভাব আহিব, এলাহ যেন ভাব আহিব বা আমি মানুহবোৰ আৰু আ তাৰমানে কেংকেঙীয়া এক আৰু স্বভাৱৰ হৈ পৰিম লগতে আমাৰ পঢ়াৰ ক্ষেত্ৰতো ক'বলৈ গ'লে পঢ়াত মনোযোগ নবহিব বা টোপনি টোপনি লাগি থা লাগিব লাগি থাকিব আৰু পঢ়াতে পঢ়া ঘৰত বহি থাকিলে গতিকে তেনেকুৱা ধৰণৰ কথা আৰু। গতিকে আমি টোপনিটো আৰু সঠিক পৰিমাণে আঠ ঘন্টা ধৰক বা আমাৰ টোপনিটোৰ যিমান প্ৰয়োজন আৰু আমাৰ মানুহৰ কাৰণে সেই এই আমি টোপনি আমি আৰু সকলোৱে অ' শুৱাটো আৰু জৰুৰী আৰু তেতিয়াহে আৰু আমাৰ স্বাস্থ্যটো ভাল হৈ থাকিব। তুমি কি কোৱা?
হয় হয় বন্ধু তুমি কথাটো উচিত কৈছা টোপনি সমানে গুৰুত্বপূৰ্ণ হয়। মানুহৰ জীৱনত, এজন মানুহে কমেও এদিনত সাতৰ পৰা আঠ ঘণ্টা সময় টোপনি যোৱাটো উচিত হয় মোৰ মতেদি। কিন্তু তুমি কথাটো ঠিকে কৈছা কম টোপ টোপনি হ'লে ভাগৰ বেছি হয় গাত, মনোযোগো কমি যায়। শৰীৰটো দুৰ্বল দুৰ্বল লাগে। কথাটো তুমি উচিত কৈছা কিন্তু দেই বন্ধু।
হয় হয়, কাৰণ তুমি আমাৰ বৰ্তমান যিহেতু আমাৰ মানুহবোৰৰ অ' কোৱা।
কোৱা কোৱা কি কৈছিলা বন্ধু?
অ' আমাৰ যি আৰু বন্ধুবোৰ আমাৰ মানুহবোৰৰ স্বাস্থ্যতো আমাৰ বেয়াৰ দিশে ঢাল খাই আছে। ইয়াৰ মূলত আমাৰ কাৰণ বুলি ক'বলৈ গ'লে আমাৰ পানীটো এই আৰু প্ৰধান কাৰণ, কাৰণ আমি যেতিয়া বিশুদ্ধ পানীটো আমি নাখাম তাৰ ফলত আমাৰ বিভিন্নধৰণৰ পাথৰ হওঁক বা আমাৰ বিভিন্ন পেট পতৰ বেমাৰাৰে আমাক গা কৰি উঠে যেতিয়া আমি বিশুদ্ধ পানীটো আমি নাখাম গতিকে আমি বিশুদ্ধ পানীটো আৰু আমি সকলোৱে খোৱাতটো আৰু প্ৰয়োজন বা আমি মানুহৰ দৈনন্দিন জীৱনত আমাৰ যিখিনি পানী আমাৰ দেহৰ কাৰণে প্ৰয়োজন সেইখিনি পানী আৰু আমি সকলোৱে খোৱাতো জৰুৰী তেতিয়াহে আৰু আমাৰ দেহটো ভাল হৈ থাকিব বা আমি সকলোৱে জানো যে আমাৰ - দেহটোৰ যিটো ভিতৰত থকা ফাংঞ্চ সেইটো আমাৰ পানীৰ যোগেৰে আৰু - পৰিচালিত হৈ থাকে গতিকে আমাৰ - অ বিশুদ্ধ পানী বা আমাৰ যি যি আৰু কুমলীয়া পানী সেই - টো খোৱাটো আৰু আমাৰ অত্যন্ত জৰুৰী তে - তেতিয়াহে আৰু আমাৰ স্বাস্থ্যটো ভাল হৈ থাকিব তুমি কি -
হয় বন্ধু তুমি কথাটো বাৰু উচিত কৈছা - খোৱা পানীটো এটা কাৰণ। যে গাত বিভিন্ন ধৰণৰ বেমাৰ দেখা দিব পাৰে। কিন্তু মই ভাবা হিচাপত যেতিয়া আমি গা ধুওঁ - বা ভালকে হেৰি কৰোঁ গাটো পৰিচ্ছন্ন কৰি নাৰাখোঁ তেনে হ'লে আমাৰ - বিভিন্ন ধৰণৰ - গাঁত ইনফেকচন খৰ খুজুৱতি ইত্যাদি দেখিবলৈ পোৱা যায়, সেয়েহে আমি - খোৱা পানী লগতে যোনটো আমি গা ধোৱা পানী - সেইটো আমি ভালকে মানে চাফা পানী ব্যৱহাৰ কৰিব লাগে গা ধোৱা সময়ত।
হয় হয়, হয় হয়, হয় হয় একে - একেবাৰে তুমি ঠিক কথাই কৈছা, আমি ধৰি লোৱা গাত গাতটো যে - যেতিয়া ভালদৰে ধুম বা আমি গাটো ভালদৰে ধোৱাৰ লগতে আমাৰ যিটো - পৰিষ্কাৰ নিজৰ সেই পৰিষ্কাৰটো হৈ থাকিলে আমাৰ নিজৰে ভাল লাগি থাকিব বা আমি - কাম বোৰ কৰি ভাল পাম, কিন্তু আমাৰ বহু লোকে যেতিয়া গাব নোধায় - আমি তেওঁলোকক দেখিলে গম পাও যে তেওঁলোকে গা ধোৱা নাই বা আমাৰ দেহৰ যিটো মলী এক - অংশ আমাৰ গাৰ বাহিৰত আৰু পৰি থাকে। সেইবোৰ আমি দেখিলেই গম পাওঁ যে তেওঁ গা ধোৱা নাই বা সেই - জমা হোৱাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ বেক্টেৰিয়া আদিয়ে আমাৰ গাত আৰু লম্ভে - গতিকে আমি গাটো গাটো ধোৱাৰ লগতে আমাৰ দেহটো আৰু পোন প্ৰথমে পৰিষ্কাৰ কৰি ৰখাত - টোৰো অত্যন্ত জৰুৰী তেতিয়া হে আৰু আমাৰ স্বাস্থ্যটো অৱনতি নঘটিব বা - স্বাস্থ্যটো যিহেতু আমাৰ মই বাৰে বাৰে কৈয়ে আছো যে আমাৰ স্বাস্থ্যটো যিহেতু আমাৰ নিজৰ - আমাৰ স্বাস্থ্যটো নহলে আমি কোনো মানুহে জীয়াই থাকিব নোৱাৰো ভালদৰে যদি স্বাস্থ্যটো আমাৰ - ভালদৰে নেথাকে। গতিকে আমি স্বাস্থ্যৰ প্ৰতি আৰু সকলোৱে সচেতন হোৱাটো জৰুৰী তেতিয়াহে আৰু - আমি জীৱনত কিবা এটা ভাল কৰিব পাৰিম আৰু ভৱিষ্যতত।
হয় বন্ধু তুমি কথাটো ঠিকেই কৈছা, কিন্তু আমি পাহৰিব নালাগে যে অকল - গা ধুলে বা খোৱা পানী খালে যে আমাৰ শৰীৰটো ভালে থাকিব - সেই হিচাপত আমি বিভিন্ন - ধৰণৰ শাক পাচলিৰ লগতে যিবোৰ ঘৰুৱা সা সামগ্ৰী আছে তোমাৰ - সেইবোৰ গ্ৰহণ কৰিব লাগে আৰু সদায় দিনটোত - ত্ৰিছ মিনিটৰ পৰা চল্লিছ মিনিট - আমি ভালকে খোজ কাঢ়িব লাগে বা দৌৰিব লাগে বা কিছুমান বিভি - ধৰণৰ আমাৰ যোগ যোগাসন আছে যোগাসাসন কৰিলেও আমাৰ - শৰীৰ টো সঠিক পৰিমাণে তোমাৰ সুস্থ হৈ থাকে বুলি মই ভাবো তুমি কি ভাবা বন্ধু কথাটো।
হয় হয় একেবাৰে ঠিক কথাই কৈছা তুমি। অ কল আমাৰ যে খাদ্যটোৱে আমাৰ স্বাস্থ্যটো ভালে ৰাখে সেইটো আমাৰ এক আৰু কথা নহয়। কাৰণ আমাৰ স্বাস্থ্যটো ভালে ৰাখিবলৈ হলে আমাৰ ব্যায়াম বা আমাৰ খেলা ধূলাই আমাৰ যথেষ্ট পূৰ্ণ এক ভাল ভূমিকা পালন কৰে। কাৰণ তুমি চাবা আমাৰ মানুহবোৰৰ যেতিয়া চৰ্বি জাতীয় এক অংশ এক আমাৰ বাহিৰলৈ ওলাই আহে মানুহবোৰৰ সেই চৰ্বিজাতীয় অংশটো আমি যদি কমাব লাগে আমি বিভিন্ন ধৰণৰ ব্যায়ামে হওক বা দৌৰি আমি সেই চৰ্বি জাতীয় অংশটো আমি কমাব পাৰিম। গতিকে আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কবলৈ গলে আমাৰ ব্যায়ামে হওক বা খেলা-ধূলা এক আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, আমি যদি কবলৈ যাওঁ।
হয় কথাটো বাৰু তুমিও উচিতে কৈছা বন্ধু। কিন্তু আমি মই আৰু এটা কথা ভাবো যে অকল খেলা-ধূলাই বা অকল তোমাৰ মানে শৰীৰটো ভাল কৰি নাৰাখে। যদি তুমি মানসিক ভাৱে যদি কমজোৰ হৈ থাকা বন্ধু তেনেহলে মানসিকভাৱে বহুতখিনি আমাৰ দেহৰ ওপৰত উপকাৰ কৰে। যি-যিকোনো মানে স্বাস্থ স্থ্য ওপৰত দেহৰ ওপৰত অপকাৰ কৰে, যেনেকৈ ধৰি লোৱা বহুত মানুহক মই এতিয়া দেখিছোঁ ত ডেকা লৰা-ছোৱালীক দেখিছো। যোনবোৰৰ মানে হ'ব নলগীয়া বেমাৰ যোনটো আমি প্ৰেচাৰ ষ্টক বুলি কওঁ! প্ৰেচাৰ ষ্টক আহি মাথা ঘূৰাই পেলাই পৰি যায়। এইবোৰ মানে পৰি যোৱা কাৰণটোৱে একমাত্ৰ যে সিহঁতে বহুত মানে চিন্তাধাৰাটো সিহঁতৰ বহুত গভীৰ। সিহঁতে অযথা চিন্তা বহুত কৰে, লাগাতকে বেছি চিন্তা কৰে। বা তোমাৰ লাগাতকে বেছি মাথাটোত ষ্ট্ৰেচ দিয়ে, সেইটোৰ কাৰণেও বহুত